কি কৰি আছে, এ মই চোতাল শাৰি আছোঁ, আপুনি?
মই এই পথাৰৰ পৰা আহি পেলাই, হ চ বাহানটো থল
হয় নি।
উম
বোকা কিমান দিছিলে আজি।
বোকা দুবিঘা।
ৰুই হল নে।
ৰুই হ'ল হ'ল।
অঁ
সোনকালে যাওঁ নহয় সাতটালে চাহ সাতটালে হৈ গ'ল আজি।
আজি বৰষুণ নাই দিয়া নি সেইফালে।
বৰষুণ দিছিলে, পানী বাঢ়িছে নহয়। ইমান ডাঙৰ নহয় কিন কিনা আছিলে ৰাতিপুৱা বেলা।
অ আমাৰ ইয়াত আজি বহুত ডাঙৰ বৰষুণ।
অ
আমাৰ খা আমাৰ ইয়াত খাণ্ডা বিলাকত পানী নাছিলে আজি আকৌ পানী পূৰ হৈ গ'ল।
এই হেৰি আকৌ পাহাৰে পাহাৰে ঢালিছে আমাৰ এই এতিয়া ঢল আহিছে নহয় নৈবিলাকত।
অঁ
পিছলা পানী আগফালে বগা হৈছে সি আৰু।
অঁ অঁ
কালি দুপাঙতো ঢল আহিছে।
অ
সেইহতে আছে নাই।
পেহী নাই পেহীও নাই পেহাও নাই আজি পেই পেহা ককাই আকৌ বৰ্তাহত ভাগৱতৰ বাল বৃহস্পতিবাৰে ভাগবত পঢ়ে যে।
অ
কালি তালে মাতিলে আজি তালৈ গৈছে।
ওচৰতে নে দূৰত।
এই নামঘৰৰ ওচৰতে আমাৰ।
অ' অ'
আহ তিনি, তিনি ঘৰ পাৰ হৈ মাজতে, এবিঘামান মাটি ফাঁক আছে তাৰ পাছত সেই নামঘৰে।
অঁহ
খোৱা বোৱা সেই ৰাতিপুৱা কৰিলো।
অহ
আপোনালোকে কৰিলে নে?
কৰিলোঁ কৰিলোঁ খাই বৈ মই পথাৰ পৰা আহি খাই পেলাই শুই দিলোঁ।
এতিয়া শুই উঠি পেলাই আকৌ চাহ একাপ খাই উঠি এই বিয়াত ভাগ লাগে আকৌ সোনকালে উঠা হয় যে।
অ
, চাৰে তিনটা, নাযাও পিছলবেলা নাই,
আকৌ এতিয়া পথাৰ যাবনে, কঠীয়া
পিছবেলা নাযাওঁ কঠীয়া তোলিব নালাগে আমাৰ এদায়
কঠীয়া তুলিবলৈ নাযায়?
নাযাওঁ নৈ ভিতৰত আছে তালৈ যাম। এতিয়া বৰ্তমান ইয়াৰ আজৰি অহ
অ ঘৰ ওচৰত এদাই মানে?
উম' তহঁতৰ কঠীয়া চঠিয়া পাৰিলে নাই?
কঠীয়া পাৰিলে কঠিয়াই ৰুব পৰাই হ'ল ওখ ওখ হ'ল নহয়।
অ ভাত হেৰি দালি ৰঙালাও আলু ভাজি।
অ'
তই কিহে খালি?
মই খালো হেৰি বনাই ছিলে এতিয়া
হা'
পেহীয়ে ভাত পেহীয়ে ভাত বনাই থৈ গৈছে বাৰু, মোৰ আজি পাঁচ দিন যে বনাবলৈ নিদিয়ে।
অ অ অ' অসুবিধা,
অ মেগী এপেটি আছে বনাই পেলাই খাব লাগিব। ঘৰলে মই আজি ফোন নাই কোৱা।
অ অ তাহঁতৰ পিছফালৰ খিনি হ'ল এতিয়া আগফালৰ কন
আজি লখিমপুৰ যোৱা কথা আছিলে গ'ল নাই যানো?
কেলে বা?
এ ল'ৰা ভাগৰ কিবা হৈছে হেনো,
গম নাপাওঁ,
আহ'
ডাঙৰ ল'ৰা নে সৰু ল'ৰা।
ডাঙৰ ল'ৰা।
অহ গম পোৱা নাই।
অহ আমাৰ ইয়াত এইকেইদিন হেৰি, আগবেলাতো কাৰেণ্ট নাই এতিয়া কাৰেণ্ট টো ওলাইছেহি।
অহ' আমা বাও কাইন চাইনটো আছে।
অ সেয়ে ক এইটো নটিচ দিছিলে বাও এ কি কয় চাৰিটা নটা পা চাৰিটালে কাৰেণ্ট নাহে বুলি কৈছে এতিয়া দেখোন আজি এই বাৰটা বাজিছেহে আহিলেই।
অ কিবা কৰি আছে চাগে।
ৰাস্তা সেই গছবোৰ কাটি আছে।
অ সেইটো কথা কাৰণে আকৌ।
ওৱালত গছবো লাগিছে যে চব এফাল পা কাটি নিছে।
অ ফাইনটো আকৌ ইতাত কাটি ল'ব লাগিব নহয়।
অ। তাপিছত খোৱা কবালে গ'ল নে ঘৰতে আছে? অ কামলে নাই যোৱা?
কামলে নাই যোৱা আজি। এই আজি পথাত লাগিলো যে। পথাৰত লাগি পেলাই এতিয়া ঘতে আছে।
ৰুৱণিক
আজি চাৰিজনী।
অ আজি তাক হ'ল যে।
এ এজনী আকৌ ঘৰত কঠিয়া তুলিব লাগে। সেকাণে নগলে।
অ অ।
এজনী আকৌ এই ঘৰতে পৰি লৈ পেলাই ভৰিতো কিবা দুখ পালে হেডছাৰ হৈ গ'ল।
অ ৰিপদত কি আহিলে?
একোৱে অহা নাই
ভৰিতো জা ভৰিতো জামুৰিছে নে নাই জামৱা?
যাময়িলে যাময়িলে।
অ।
ভৰিতো যামৰিলে। ৰিপট দিয়াই নাই আজি দিয়া কথা।
উম।
আজি ডক্ত গুইলে যোৱা, মানে ফোন কৰি ইয়াপা খবৰ ল'লেই কৈ দিয়ে নহয়।
অঁ! হয় অ মানুহ বিলাক খন্দেকতে কিনো হয়।
উমম।
সিহঁত মাটিৰুই হ'ল নে নাহোৱা।
সেহয়ৰ হ'ল সেহেত দুবিঘি একেইদিনাখনে দি দিলে। তা আগত দিলে সেয়া ৰুলে।
আচলতে আমি গৈ পেলাই দুবিঘা এটা আছিলে সেইটো ৰুই দিলো। হৱা পিছদিনাখনহে সেইটো ঘটনা।
অ ৰুই মিনি আজৰি হোৱা পাছতহে হৈছে।
অ। তাই কপাল ভাল।
অহ।
তা আগতে হোৱাহেতেনে ফচিলেহেঁতেনে।
অ কঠীয়া তোলা পা ভাত পানী বনোৱা পা
অও কঠীয়া টা সি নুতোলেই।
শহুৱেকে তোলে চাগে।
অ। কঠীয়া এটা নোতোলে।
আপোনালোক কঠিয়া আপুনি তোলে নে খুৱাই তোলেনে কোনে তোলে?
দুইটায়েত উলমে
আহ আমাৰ খুৰীহঁৰ আগফালে আছিলে বুলি কৈছিলে দিছে নাই জানো।
নাই দিয়া আজি দিয়া কথা আছিলে পানী ধেই হল। কঠীয়া তুলিছে আও
আমাৰ খুৰিহঁতৰ আকৌ খুৰীয়ে কঠীয়া নোতোলে নহয়।
অ নোতোলে।
অঁ
তাই নকওঁ বুলিলে নকৰে আৱ আমাৰ আকৌ নহব নহয়।
সে সেয়া আমাৰ আমাৰ এফালে লেঙু পেঙু হলও মাইকীয়ে কঠীয়া তুলিবই লাগিব।
সেইটোয়ে আমাৰ এতিয়া তুলিব লাগিব মানে সেইটো নহয় আৰু বোলে নোৱাৰা হৈছে সেইটো বেলেগ কথা।
নোৱাৰিলে বেলেগ কথা। কিবা এ এতিয়া পৰাপক্ষত যেনেকে হলেও এমুঠি তুলি দিলেও বহুত।
অ ৰেহাই নহয় এতিয়া ধৰচোন খুৰাই অকলে তুলিছে। খুৰাও বিশালী মানুহ মই যদি তাতে অকমান সহায় কৰি নিদো অকমান ধৰচোন দুই এয়াখি উম সেকেটোকে তুলিব।
এক এ লগত এ এটাই যদি তিনি আশী তোলে, এটাই যদি এ আশী তোলে তেতিয়াও বহুত খিনি ৰেহা
উম বহুতখিনি ৰেহাই হয়।
উম ছোৱালী কবালে গ'ল নে ঘৰতে আছে?
ঘৰতে আছে তাই টিউচন কৰিবলে যাব আও এতিয়া আকৌ এই ছোৱালীজনীক নাচ শিকালে।
অ
শিকাই মেলি আজৰি হৈ ভাতকেইটা খাই ৰৈছে। মও অকণমান আজি তাঁতত বহিম বুলি ভাবিছোঁ এবেলা। আগবেলা এ মোৰ হেৰিয়তহে ভিতৰ শালহে।
হ'লও কিবা অন্ধকা অন্ধকা লাগে বহুত দিনৰ মূৰত বলে।
হুম হুম নালাগে। হেই গামোচা
কেইখন ওলালে?
গামোচা পাঁচখনে ওলালে ছয় নম্বৰখনতহে জুৰিছিলোহে।
অঁ, আৰু কেইখন আছে?
এ আছে বিশখন নহয় জানো।
অ আও চৈধ্যখন আছে অ চৈধ্যখন আছে তেনেহলে।
উম
অ বাৰিষা ইমান সকে লগাবই নালাগে নহয় খেতি বাতিৰ দিন। খেতি
এ সোনকালে মানে তাক তাককে কিমান লগাই থাকিবি। সেইটো কথা কাৰণেই লগাইছিলে
এতিয়া শইচ শ পৰে বুলিহে ভয়
এ মোৰ বৰষুণ চৰষুণ নপৰে নহয়। ভিতৰশাল
অঁ অঁ
ভিতৰতে কৰি লৈছোঁ।
অ অ
বাহিৰৰ শাল হ'লেহে ভয় লাগে।
অ'
তহঁতৰ খুুৰীখন বাহিৰৰ শালহে বাহিৰতে মোকোলাই মেলি তেনেকে থৈ আ
অ'
পানীও পৰি থাকে।
অ' পলথিন, চলথিন দি থৈ চাগে।
উম মোৰ দিগদাৰ না।
অহ আমাৰ খুুৰীয়ে কি লগাই থৈছিলে জানো!
চাদৰ চাদৰ
অ' ববলে-ববলে আ এতিয়া সেয়াহে।
এখন ওলাই আছে আউ।
অ' নুনী পাত বোৱা নাই জানো?
অ'
অ' খেলটো কি দিছে
ৰঙা
অ'
মোৰ লগত লগোৱা যদি হেই আছিলে
চকলেট, চকলেট নে কলিজা?
একেই দুইটা।
আপুনি চাদৰ বলে, খুইয়ে মেখেলা বলে?
উম
ভালে কৰিলে দে দুভাগকে লগালে।
উম
আপুনিনো ক'ত চিঞৰি বহি আছে ইমান গৰু গাই চিঞৰি আছে?
এ গৰু গায় ৰাস্তাত আছিলোঁ।
অ' অ' হ'ব দিয়ক তেনেহ'লে মই চোতালখন সাই লওঁ। এ ছোৱালীক অকমান দেৰিকে ফোন এটা কৰিব ক'বচোন ম ফোনটো চাৰ্জত দি লওঁ বাৰু।
অ' ঠিক আছে অ'।
অ' অ' হ'ব।
উম।